হেল্লো
অ কি কৈছ?
চিঙিছো
অ তই আকৌ পাত ছিঙিবলে গ'লি হয়নে?
হেয়া ক কালি এ মেডিকেল গলো গে যে।
অ তাপা বঙালী নেপালিয়ে চাগে
বঙালী নেপালো নেপালো মানে অকমান হে এইকন বঙালী মা তিলে এনেই এনেই দুখ টকাহে যাব
উম বঙালী ক'ত পাবি নেপাবি তন কৰিব লাগিব নহয় আকৌ
উম সেই অকণমান আছিলে এইকণ হেৰি চিঙি পেলাইছো নহলে এইকণ নিদিয়ে যাব যে দীৰ্ঘ হৈ থাকিব
উম ন বঙালী নেপাবি নেপাঅ বুলি আমি জানোৱেই।
অ,
আমি কৈ পাতিছোয়ে বঙালী কালি নাপালো বুলি কৈ দিব বোলো পাত চিঙি থাকিবগে। তাপা কৈ দিব বঙালী নাপালো।
নাপালোঁৱেই সেই কালিও মেডিকেল গ'লোগে কালিচিঙিলো নহলে কালি এদাই হল হেতেন অকমান হে তাৰপিছতে সেই এতিয়া অকল
আহ,
কোন
আহিছোঁ হে এইমাত্ৰ।
অঁ।
মই চাগে অকনমান দেৰিকে আহিছোঁ উম।
ৰৈ দিছ নে ছিঙিয়ে আছ?
ৰৈ দি
ৰৈ দিছ নে চিঙি আছ? হেল্ল'? ৰৈ দিছ ৰৈ দিছনে বোলো ছিঙি আছ?
ৰৈ আছো ৰৈ।